হেল্ল শুনিছো তুমি শুনিছা নাই।
শুনিছো কি কৰি আছা বন্ধু।
মই এতিয়া এনেই আছিলো তুমি কি কৰি আছিলা।
ময়ো এনে আছো বাৰু এই অলপমান আগত উঠিলোও উঠি, সেইকাৰণে তোমাৰ ব্ৰাছ কৰি কেনে চাহ পানী খাই এনে আছো।
বাকী ভাল চবৰে। মই মই এতিয়া মেগী খাই আছিলো। তুমি খালা নাই কিবা?
হয় হয় খালো, চাহ আৰু ৰল খালো ৰবা একগ ৰল খালো।
অঁ ভালেই দিয়া।
অ ঠাণ্ডা বতৰ যে অলপ মানে কিবা ক্ৰিসপি খাব মন গ'ল সেইটোৱে খালো।
অ অ মন যায় কেতিয়াবা। ক অৰ্ডাৰ দি খালানে সেই অ, ঘৰত বনালা অ আজিকালি, অৰ্ডাৰো দিব পাৰি ন সেইকাৰণে মই তোমাক কৈছো সুধিলোঁ, অৰ্ডাৰ দিলা নেকি,
আজিকালি তোমাৰ মোবাইলৰ সহায়ত মানে অৰ্ডাৰ দিব
অ, ‌আজিকালি মানে চোৱা মোবাইলটো নহলেও কিবা ভাল নালাগে।
হয় হয় জমেট তাৰপিছত আৰু কি আছে ডি টিংটং বুলি নতুন এটা আহিছে নেকি টিং দং নেকি।
তই টয়িং টয়িং নেকি।
অ টয়িং দং, তাতে মানে খানাবোৰ যথেষ্ট কম কম প্ৰাইজত দিয়ে।
অঁ কম প্ৰাইজত দিলেও তাত টেক্স চেক্সো নাথাকে হয়ে নাই, সেইটোও ভাল এটা কবলৈ গলে।
অঁ আৰু নতুন নতুন খুলিছে যে।
অঁ নতুন নতুন খুলিলে মানে চবে ভালকে দেখায়, পাছলে- কিবা সেইটো ক'ব নোৱাৰি। অ আমি চা ইমান ত ইমান ধুনীয়া ধুনীয়া বস্তু, আমি ঘৰতে বহি কিনে অৰ্ডাৰ দিব পাৰোঁ, কিমান ভাল মোবাইলে আমাক কিমান ভাল - ফেচেলিটি আমাক দিছে হয় নাই।
তোমাৰ বেকগ্ৰাউণ্ডত যথেষ্ট শব্দ ওলাই আছে পাৰিলে অলপ আঁতৰি দিয়া।
চাউণ্ড নাই ওলোৱাচোন মোৰ। চোৱা, এতিয়া তুমি কি পঢ়া নাই নেকি?
হা?
বন্ধ কেইদিনত মানে তুমি বন্ধ দিছা হয় নাই, এতিয়া তোমাৰো- প পঢ়া চঢ়া নাই নেকি বন্ধ কেইদিন।
বন্ধ কেইদিনত পঢ়া শুনাতো তেনেকুৱা নাইয়ে। ধৰা তোমাৰ তেনেকুৱা নাই মানে। এই কম্পিউটাৰে টিপিকি থাকো বা মোবাইলেটিপিকি থাকো বা এনে ক'তবা ফুৰিব যাও তেনেকুৱা চলি আছে। মানে
মানে চোৱা, প পঢ়াৰ প্ৰতিও মানে মোবাইলে মানে আমাক- বহুত খিনি সহায় কৰে হয় নাই।
বহুত সহায় কৰে বহুত সহায় কৰে। তুমি চোৱা তুমি চোৱা- তুমি চোৱা আগৰ দিনত মানে মানুহে আহ কিবা এটা বস্তু জানিব লাগিলে মানুহে বা আমিয়ে আমিয়ে নিজে পাইছো মানে। অ ককা আইতাৰ পৰা শুনি অহা কথা মই নিজে, যে কিবা এটা বস্তু নাজানিলে তেওঁলোকে পিছ দিনালৈ ৰ ৰখিব লাগে শিক্ষকৰ কাৰণে, এতিয়া আমি ধৰা বা মই মই কিবা এটা নাজানিলো, চ' লগালগ মানে চাৰ্চ কৰি দিও ন তোমাৰ যেনেকুৱা এ আই আছে চট জি টি চেট- জিটি পি বা গুগল এ আই গুগল জেমেনি হয় নে নাই।
অঁ সেইখিনি দিয়ে অঁ, মানে আমি বহুত খিনি মানে ইয়াতে- চাই কিনে আমি মানে কৰি ল'ব পাৰোঁ, অকণমান এটা- এটা পাওঁ, এটা অংক মেথছ, মেথছটো আমিটো বুজি - আকৌ হলে মানে নিজে কৰিব নোৱাৰো ন কোনোবা এটা,
নাই নাই।
দিলেহে কব পাৰিম, আমাক দেখাই দিয়ে তাৰ প্ৰচেছটো কেনেকুৱা তেতিয়া আমি মানে ভাল কৰিব পাৰি মানে অলপমান কিবা এটা আইডিয়াটো যদি
প্ৰ প্ৰচেছটো হয় হয় হয়। হয় প্ৰচেছটো দেখিলে মানে তুমি বুজি পোৱা মানে কেনেকুৱা ষ্টাইলত কি কৰ' পৰা কি ব বহিছে কেনেকুৱা কৰ পৰা কি মাইনাচ কৰি প্লাছ কৰি আহিছে এনেকা কোৱা টাইপ মানে বুজি পোৱা প্ৰচেছটো, প্ৰচেছটো দেখিলে।
অ সেইটো হয় মানে বহুত মান
যদি তুমি দু দূৰ - হয় প্ৰচেছটো যদি আমি দুই তিনিবাৰ প্ৰেক্টিচো কৰো তোমাৰ মেথছটো পাৰা কৰিবলৈ পাৰাই হৈ যাবা গণিতটো।
অ অ সেইটোও হয়। চ' এতিয়া মোবাইল ফোনে চোৱা আমি এতিয়া যেনেকে কম অঁ এতিয়া আমি যেনেকে কথা পাতি আছো সেই কথাটো মোবাইল ফোনৰ কাৰণে আমি পাতিব পাৰিছো ইমান খিনি। আগৰ দিনত মানুহ এইটো ছিষ্টেমো নাছিলে, সিহঁতে লে চি-
টু ৰিষ্টত নাই চাগে হয় হয় চিঠি লিছিল ত তোমাক ধৰা কি কি কিবা এটা পঠাব লাগে চিঠি লিখি কেনে এই চিঠিটো প'ষ্ট অফিচত দিব, তাৰে ভিতৰত তাৰে পৰা পষ্ট প'ষ্ট মেনে এই চিঠিটো এসপ্তাহৰ ভিতৰত কালেক্ট কৰিব তাৰ পিছত তোমাক দিব পোন্ধৰ ষোল্ল দিন পিছত। মানে একমাহে লাগে তোমাক যদি মই আজি কিবা এটা পঠাব ধৰো তুমি মই চা মই চাপজ থাকো অসমত তুমি থাকা ডিব্ৰুগড়ত তাৰলৈ যোৱাতে একমাহ লাগি-
অ টাইম টো লা- দিব আৰু কি বা হয় এনেকুৱা চিষ্টেম মানে দিলে আও ম মোবাই-
মই যদি থাকো অসমত হোৱাটছএপৰ জৰিয়তে মানে ছেকেণ্ডতে কথা কথা বতৰা কৰিব পাৰি, হয়নে?
ফেচ টু ফেচো ভিডিঅ' কলো পাৰিম আমি মানে ইমান খিনি সুবিধা হৈ গৈছে। হয় নাই?
যথেষ্ট সুবিধা দিছে। তাৰোপৰি তুমি আজিকালি চাব পাৰা হয় তাৰোপৰি তুমি আজিকালি চাব পাৰা মানে আগত ধৰা তুমি বেংকত মানে পইচা ডিপজিত কৰিব গলে এ ফৰ্ম এখন দিব ফিল আপ কৰিবা। তাৰ পিছত তুমি বেংকত যাবা, তাৰ পিছত তুমি ডিপ'জিট কাউণ্টাৰত যাবা। তাৰ পিছত ডিপ'জিট হ'ব, আৰু এতিয়া ধৰা মোবাইলৰ মানে মোবাইলৰ সহায়ত ইউ পি আই বহুত কেইটা আছে যেনেকুৱা তোমাৰ জিপে', ফোনপে, গুগল ফোন পে এইবোৰ সহায়ত মানে বেংক টু বেংক বা আমি বেলেগ মানুহকো মানে পইচা লগালগ ট্ৰেন্সফাৰ কৰিব পাৰো আৰু তাৰ সহায়ত ইউ পি আইৰ সহায়ত আমাৰ এটাই সুবিধা হৈছে যে আমি এতিয়া বেছি কে কেচ লগত ৰাখিব নালাগে। আমি মানে য'ত য'ত পেমেন্ট কৰো লগা লগ মানে পেমেন্ট কৰি দিলে হ'ল আৰু।
অহ। চোৱা আজিকালি মানে ইউ পি আইৰ কাৰণে মানে আমাক যদি কোনোবাই চুৰো কৰিব বিচাৰে হয় নাই যেনেকে ৰা- তাত চুন চান ৰাস্তাত যদি পাওঁ মানে সিহঁতে আমাক এট- আমাৰ পৰা একো চুৰ কৰিব নোৱাৰিব, মানে সিহঁতে মানে জিপেদি জীপ-
নাপাব।
যিপে দিও মানে লম বুলি ভাবিলেও নোৱাৰিব, কাৰণ সিহঁতৰ বেংকৰ একাউণ্টৰ ডিটেইলছ টো থাক- থাকি যাব হিষ্টৰীটো থাকি যাব।
ডিটেইলছ আৰু পাছৱৰ্ড লাগে ন আৰু প্ৰাইভেচি যথেষ্ট ত আছে ন তুমি এপ লগ ইন কৰা মানে এপটো খোলাতে পাছৱৰ্ড এটা দিব লাগিব। তাৰ পিছত পইচাত ট্ৰান্সফাৰ কৰাতে পাছৱৰ্ড এটা দিব লাগে, তেনেকুৱা মানে, য য য যথেষ্ট প্ৰাইভেচী আছ- তে
প্ৰাইভেচি বহুত দিছে অ মানে এইটোৱে মোবাইলে আমাক মানে পঢ়া ক্ষেত- তত বহুত সু সুবিধাও কৰি দিছে।
কিন্তু মোবাইলৰ উম মোবাইলৰ তুমি সুবিধাটো ল'বা নে অসুবিধাটো ল'বা তুমি মানে ভালটো লবা নে বেয়াটো ল'বা এইটো তোমাৰ ওপৰত কথা কোনটো মোবাইলত বেয়াটো আহে ভাল টোও আহে। মানে কিছুমান চোৱা বেয়া যেনেকে মানে কিছুমান হে হেকাৰ যে আছে মোবাইলৰ পৰা হেকাৰ বনে ন।
আহ অ সেইটোও হয়।
বেলেগৰ বস্তু বেয়া কৰিব কিবা কৰিব লগ কৰিব
উমিষ্যা ভালকে যদি এটা বস্তু লিমিটত ইউজ কৰা তুমি এনেও ভাল হ'বা মানে ব স্তুটো মানে তুমি ভালকে ইউজ কৰা তেতিয়া তোমাৰ একো প্ৰব্লেমো নহয় মানে কিছুমান থাকে ন মানে মোবাইলটো বেয়া কামৰ কাৰণে ইউজ কৰে সিহঁতৰ মানে প্ৰব্লেম টো বহুত দিয়ে, মানে সিহঁতৰ মানে পাছত ফিউচাৰে বেয়া হ'ব মানে যেনেকে তুমি অলপ অ কৈছিলা নে নাই বা মানে তুমি মোক এদিনাখন যে কৈছিলা যে সেই মোবাইলটো খুলিব ছোৱালী জনীৰ বা ল'ৰাটো যেতিয়া পঢ়ি থাকিব কিতাপৰ মানে এটা চাইডত মানে মোবাইলটোত থ'ব এটা চাইডত মানে
হয় মানে তেন তেনেকুৱা ক্ষেত্ৰত কোনটো হয় মোবাইলতে ধ্যানটো যায় তেখেত মানে তেওঁলোকৰ
মোবাইলে মানে সিহতৰ মানে সেইটো ক্ষেপত সেইটো মোবাইলৰ এটা মোবাইলটো মানে
মানে এইটো ক্ষেত্ৰত তেওঁলোকে মানে মম ম তেওঁলোকক মানে মোবাইলে ধ্বংস কৰি লৈ যায় আছে এইটো ক্ষেত্ৰত
অ ঠিকে কৈছা একদম মানে ধ্বং স কৰিছে একদম বেয়াকে কৰিছে মানে সিহতৰ পঢ়া
তুমি নিজৰ কাম বোন কৰি কানে মোবাইল চোৱা ন তেতিয়া তোমাক কোননেও একো মানা নকৰে নিজৰ কাম কৰিছে টাইম টো টাইম মোবাইল চাইছে কিনো আছে হয় নাই
অ ঠিকেই মানে চোৱা আজিকালি তুমি কবাত যদি হেৰাইও যোৱা হেৰাই তুমি ক'বাত যদি হেৰাই যোৱা মানে হেৰাই বুজোৱা বুলি নহয় মানে ৰাস্তা যদি পাহৰি যোৱা গুগল মেপৰ পৰা তুমি চাব পাৰা যে মই ইয়াৰ পৰা মানে এইটো জেগা এনেকে যাব লা
হয় আগৰ মানে এনেকুৱা নহয় হেৰাই যোৱা বুলি নহয় মানে এতিয়াতো মানে আগৰ মানুহে যদি এই এইটো মানে নতুন গুৱাহাটীত আহে যদি চিনিয়ে নাপাব চ' তেওঁলোকৰ শ শ গুগল মেপৰ সহায় লাগিব যি গলি যিমান গলি আছে এই গুৱাহাটীত স সৰাই থাকিব নহ'লে
অ আৰু চা মোবাইল ফোনৰ কাৰণে আমি মানে নিজৰ মানে হেল্থটো চাব পাৰো মানে নিজৰ মানে স্বাস্থ্যতটো চাব পাৰো ইমান খিনি মানে সুবি
স্বাস্থ্য চাব পাৰো ব্লাড প্ৰেচাৰ
স্বাস্থ্যতো চা কিবা কিবা যদি বেমাৰ অ কিবা যদি বেমাৰ হয় মানে এইটো কৰিবি কৰিবি ইউটিউবত আমি ইমানখিনি ইনফৰ্মেচন পাই যাম মানে এটা ডাক্তৰ ওচৰত গ'লে ইমানিনি চাৰ্জ লয় হয় নাই মূঠতে আমি ইউটিউবত সেবোৰ চব ফ্ৰিতে চাব পাৰো ইমান খিনিলেকে সহায় পাইছ।
হয় হয় হয় তুমি এটা চাপোজ ডক্টৰে তোমাক মানে কিবা এটা ঔষধ দিল তুমি এইটো ঔষধ তোৰ বিষয়ে ডক্টৰে ভাল কে বুজাই নিদিল চ' তুমি ইউটিউবৰ পৰা ভালকে বুজি কেনে খাব পাৰা বস্তুটো হয় নে নাই
অ ঠিকে অ ঠিকে
তেনেকুৱাই মানে বহুত কা ত কাৰণত সহায় কৰে মোবাইলে
ফ্ৰাষ্ট কথা এইটো যে যোনে ভালকে ইউজ কৰিব হেতৰ কাণে বাবে সেত কাণে বেয়া পইণ্ট হা
হ হয় এইটোৱে মেইন আৰু মোবাইল তোমাক কোৱা নাই ন হয় আৰু মোবাইলে তোমাক কোৱা নাই যে মোক বেয়া কামত ইউজ কৰ বা ভাল কামত ইউজ কৰ
চেনটো মানে অ
হয়
ভাল হ'ব হয় নাই?
হয়।
মাবইল ফন পা নে আ এতিয়াই ফটো লাগে, তুমি মোক দিব পাৰা ইমান খিনি সহায় ইমান খিনি আগৰ দিনত
বহুত সুবিধা আছে হয় হয় তেনেকুৱাই মানে কব ক'ব গ'লে মো মো মো মোবাইলে আমাক হয় ক'ব গ'লে মানে মোবাইলে আমাক যথেষ্ট সহায় কৰিছে। ঠিক আছে তোমাৰ লগত কথা পাতি ভাল লাগিল বাৰু আজি ৰাখিছো।